হেল্ল'।
ক'ত আছ?
হেল্ল', কি কৰিছ?
ঘৰতে, কি কৰিছ?
গৰম যিহে তেহুলত এ তিবাৰ চোতালতবহি আছো।
তাকে মাতো ইমান ভালকে অহা নাই।
এ, ফেন, চেন লাক চলি আছে যে।
অ' তাকেতো, তাকে আহিছে বাৰু গাড়ীত। গেম-চেম গেম, চেম খেল নাই?
এই গেমটো এৰি দিছো। খেলাই নাই, সপ্তাহত
হা, হা
তয়ে হাক দিছিলি দেখোন গেমটো খেলিবলৈ এতিয়া তই কৈছ যে
ত' সেইকাৰণে নাই খেলা নেকি?
অ', সেইকাৰণে নাই
হেভি
বহুত কমি গ'ল নাই খেলিবলৈ মন নোযোৱা হ'ল এদিন মানে তোৰ
উম।
অ'। অ'। ভাত-চাত খাইছ নে?
এ, ভাত-চাত খোৱাই নাই খাবলৈ মন যোৱা নাই গৰমত যে
বনাইছে নাই?
বনাব মানে
হা
মাৰটোতো অলপ বেমাৰ হৈ হৈছে, মইহে বনাব লাগিব।
অ' সেইটো কথা।
উম, তহঁতৰ আজি কি আছে?
উম।
ভাত কিহেৰে?
হা মাতটো আকৌ, আকৌ ভালকৈ অহা নাই মাতটো
ভাত কিহেৰে বোলো?
হেল্ল', অ'।
শুনিছনে নাই?
অ', এতিয়া শুনিছোঁ। অ', অ', শুনিছোঁ এতিয়া।
ভাত কিহেৰে বোলো?
ভাত জানো, গ'লেহে গম পাওঁ মই
অ', তহঁতৰ কি পুৰা টাইম-টু-টাইম নি? নটা বজাত ভাত
নটাত অ', নটা বজাত খায়ে
মানুহ ডিচিপ্লিন হ'ব লাগিব।
আমাৰ ফাদাৰ, আকৌ ৰাতিপুৱা মানে, আঠটাত আকৌ আ আবেলি তিনটাত
অ'
তেনে--কে
উম, কাইলৈপা পৰা মৰ্ণিং উঠিবি দৌৰিব লাগিব, কাইলৈ পৰা দৌৰিম বুলি ভাবিছো আমি চাৰিটা।
অ মোবাইল চোৰেি
উম, কাইলৈপা, আজি মানে অলপ সোনকালে শুম সোনকালে মানে দছটা এঘাৰটাত, সোনকালে কাইলৈৰ পা উঠিম দৌৰিম।
অ' তাকে ইয়াৰ পৰা তো তিনি কিলোমিটাৰ, আমাৰ এইকণৰপা
ক, ক লাগে, ক লাগে
হাইৱে পৰা ষ্টেচন
অঁ।
তাৰ পিছত অ তিনি কিলোমিটাৰ মান হব।
অ, তা, তে, ৰা, ৰাস্তা ভাল নহয় ইয়াৰ পৰা এবাৰ তালৈ আকৌ ত তাৰপ মাৰি পাঁচ কিলোমিটাৰ ধুনীয়া ম আহিল ভাল
ন প্ৰথম দিনা প্ৰথম লোৱে, প্ৰেক্টিচ-প্ৰেক্টিচ কৰি থাব লাগিব।
অ এনেই মানে লাহে-লাহে যাব পাৰিবি আৰু টাইমত মানে কি পাঁচ কিলোমিটাৰ কিমান টাইমিং। আহ বিশ মিনিটৰ ভিতৰত যদি মাৰিব পাৰো ভাল
উ তাকে মই আকৌ কথাষাৰ কৈ থৈছোঁ মই ল মই ভাবিছো দেই কথা চাই চ তাৰ উঠলো ন। প্ৰথম ইয়াৰ পাক মাৰিলো
কেইটা বজাত, চাৰে ছটা? তিনটা, অ চাৰে চাৰিটা অ। উম ধুনীয়া লোকৰ এইটো।
তই কিমান ভাবি আছ
মই সেই চাহ
অ চাৰে চাৰীতাত যাম ইয়াৰ পৰা ষ্টেচন এটা ৰাউণ্ড মাৰি দিলো।
তাৰপিছতেইজনকো অলপ মানে এক্ৰচাইজ বুলি ভাবি আছো গোটেইকেইটা।
অ।
তাৰ পিছত ঘূৰি আহোতে আকৌ তিনি-তিনিটো মাৰি দিম, অকমান মানে ৰেষ্ট লৈ তেনেকে ভাবিছো।
অ।
কেচা কেনেকুৱা হ'ব?
ভালেই হ'ব তে
উম।
উম।
ওৱান জুলাইৰ পৰা ম হেৰি জিম যাম বুলি ভাবছো।
অ বেলেগো এৰা আছে নহয়, ৰেম্প এনেই পইচা দি কেলে ইমানানহ এহেজাৰ টকা কেলে দিব লাগে, ন আমাৰ ইয়াত যেতিয়া পাচঁশতে হৈ আছে।
ক'ত আছে?
এনে বেলেগৰ দেখা আছে নহয়।
অ বেলেও-হেলও মানুহৰ ঘৰৰ নিচিনা যে।
অ, অ, বস্তু-পাতি চব আছে ন'।
উম দেখিছো।
উম। তেতিয়া মানে তোৰ ৰাতিপুৱা কাটিং হব ৰাতিপুৱা, ৰাতিপুৱা ফেক হব আৰু সন্ধিয়া গেইন হ'ব।
অ সন্ধিয়া মানে জীম যাবি?
অ তেনেকুৱা হৈছো, সন্ধিয়া মানে আবেলি আৰু।
আহ। ঠিকে আছে।
অ', গ ল কিমান মোবাইল চাম? বলেছ আমলিক চাও
পিছত পাতি আছো নেকি।
অ'।
হ'ব।
ঠিক আছে হ'ব পিছত পাতিম তেতিয়া।
উ।